হেল্ল'
অ কি কৰিছা?
এ আজৰি হয় চাহ খাই। আজৰি হৈ চাহ খাইছিলো, তুমি?
অ', এয়া মই টিকলা লৰাটোক খুৱাই আছিলো। ল'বলৈ ওলাইছো হে তাকে ভাল আৰু তোমাৰ।
উম ভালেই দিয়া, তোমাৰ ভাল?
অ' ভাল ভাল।
খোৱা বোৱা কৰিলা?
খোৱা বোৱা কৰিলো মানে তোমাৰ ৰুটি বনালো। ৰুটি আৰু আলু ভাজি কৰি পেলাই সেয়াকে খালো এচা এতিয়া আকৌ ভাত বনাব লাগিব। পুৱা ভাত বনোৱা নাই।
ভাত বনোৱা ময়ো ভাত বনোৱা নাই বনাম আৰু লাহেকে। উম গৰমটো ইমান গৰম পৰিছে সোনকালে বনালে বেয়া হৈ যাবগৈ পাৰে নহয়।
অ নাই সেইটোৱে গৰমে গৰমে, গৰমটো পৰিছে আকৌ এতিয়া ন।
পৰিছে বহুত পৰিছে, উম। কালিৰ ৰ'দটো বহুত
থৈ দিয়ে ন।
থৈ দিয়ে তাকে ইমান অসুবিধা হয়, উম উম হুম।
ঠাণ্ডাত ইমান নেকাতে কিন্তু ন?
মানে হেৰি যে লোডটো বেছি হয় যে গৰম দিনত। প্ৰত্যেকে ধৰা ফেন চলাই এ চি চলাই উম।
অহ সেইবিলাকে।
ফেনটো নন ষ্টপ চলিয়ে থাকে ঠাণ্ডা দিনত আ কৌ সেই ফেন চেন চলোৱা কামটো নাথাকে যে, অ সেইটো কাৰণ
সেইটো কাৰণে।
তাকে কিহেৰে বনাবা ভাত?
ভাত তোমাৰ এতিয়া মাছ ৰাখি থৈ দিছিলে।
অঁ।
বনাও নে কিয়ে কৰো তাকে চিন্তা কৰিছো। নবনালে থৈ দিম ৰতিলে। অঁ তেতিয়া ভৰাই থৈ দিম আৰু পিয় অঁ তাকে। এনে ভাবিছো বনওঁ বুলি তে। খাবলে মইও মানে কি এই পানী দি পেলাই যে থৈ দিয়ে ভাত স সেইকেইটা খালেহে শান্তি লগা হৈছে এতিয়া অ পইতা ভাত, অ
ভাতটো খায়।
গাটো চেঁচা লাগি থাকে ইমান গৰম ন। এ তোমাৰ আগত আগতে আগৰ পৰা খাওঁ তেনেকে ভাতো মানে পানী দি পেলাই যে থৈ দিয়া আৰু তোমাৰ তাতে আধা আলু পি টিকা প পিন্ধ অলপ
অহ পিটিকটো তাৰ লগত মানে ভাল লাগে বেছি।
অ ভাল লাগে পুৰা পিটিকাটো থাকে কাটিলে অ তাৰ পৰাা তোমাৰ সেই আম চাম কাটি কৰি পাই সেনেকে খালে মোৰ সোৱাদ টো বেছিকে হে পাও উম অ আচা চাচা ললে সেই তাকে মই বোলো সেনেকে হেৰি কৰি পেলা ভাত কেইটামান খালেও গাটো ভাল লাগে গৰমডাল এনেকুৱা লাগিছে আৰু বিশেষকে তোমাৰ গৰমে গৰমে বা ভাত আঞ্জা খাই দিয়াৰ লগতে তৰকাৰী খাই দিয়াৰ লগতে ম একে উতলি আহে মানুহ গৰম হৈ যায় আৰু তোমাৰ সেই পানী দিয়া খোৱা তেনেকে খাই খাই থাকা ন
খাওঁ খাওঁ মই খাওঁ ভাল পাওঁ খাই পইতা ভাল মানে বেছি গৰম পৰিলে মই খাওঁৱেই
তাকে অপকাৰ নাই কোনো ধৰণৰ হয় তোমাৰ মাজে মাজে অ প্ৰিয় খাদ্য মানে আজিৰ কথা ন নহয় আগৰ পৰা আজি আজিকালি ল'ৰা ছোৱালী নেখায় আজিকালি ল'ৰা ছোলীয়ে উহুম সেয়া নেখাও দেই আঞ্জা চঞ্জা তৰকাৰী লাগিল অ নেপায় অহ আমাৰ আগৰ পৰা আমি খাওঁ কাৰণে এতিয়া তোমাৰ অঁ অভ্যাস টো যে তোমাৰ বুট কেইটামান তাতে তিয়াই লৈ ললা তেনেকে খালেও ভাল লাগে ন ভাজা বুটই হওক
পোৰা আলুটোও ভাল লাগে পোৰা আলুটো চাবাচোন তাৰ লগত তেনেকে
আহ পিটিকা কৰি দিলে ভাল লাগে খাবলে মই মে কেতিয়াবা কওঁ লাক মোনো খোৱাচোন এগৰ হা মানহে মা নাখাও, তেনেকে নাখাও মৌল এনেকে কিনি খাই কিমান ভাল লাগে ন, এ তুমি বেয়া তুমি তৰৰাী বনাই দিয়া বোলে তুমি ভাজি বনাই দিয়া তেতিয়াহে খাই ব লৰা ছোৱালী সেইটোৱে
কিন্তু সিহঁতে খাব যেতিয়া সিহঁতে অলপ বুজি পোৱা হব যে এইটো এনেকে খালে শৰীৰটোৰ কাৰণে ভালো
আহ, সেইটয়ে এনে আমাৰ তাকে কৈছো আমাৰ আমাৰ দিন বিলাক তাকে বোলো ভাল আছিল নে দিয়া ন অ', এতিয়া ল'ৰা ছোৱালী বিলাকে খাবলৈ কৰিবলৈ
তাকে নিবিচাৰে, বহুত বস্তু নিবিচাৰে এতিয়া ঘৰতে কিমান ধুনীয়া ধুন্দুলি লাগিছে ভাত কেৰেলা লাগিছে হয়নে তিয়হ লাগিছে তিয়হতটো মাজে, মাজে খাই
অ', তেওঁতো খাব লাগে গম পাইছানে তিয়ঁহ টো যে
গৰমততো তেওঁতটো খাব লাগে ধুন্দুলি চন্দুলি নাখায় জানানে
উম, বহুতৰ কাৰণে ভাল আমাৰ ঘৰুৱা পাচলিবিলাক ভালেই দিয়া ন তোমাৰ খাৰ খো নিদিয়া যে অ',
অকণ গোবৰ সাৰ দিয়া যায়
অ', গোবৰ কষ সেইটোৱে তোমাৰ অপকাৰ নকৰে কাৰণ হয় তোমাৰ ঘৰুৱা ঘৰুৱা বস্তুকেইটা সেইকাৰণে মানে খাবলৈ ভাল তোমাৰ যিখিনি ভিটামিন থাকে প্ৰটিন ঠাই গোটেইখিনি পোৱাই যায় ন শক্তিটো পায় আকৌ
তাকে বুজি নাপায় সিহঁতে
অ', সিহঁতক দিলে সিহঁতে নেখায় আমাৰ তাকে কওক ভাল বস্তু বিলাক নেখায় ক'ত তোমাৰ চানা আছে ক'ত কিবা পেকেট আছে সেইবিলাকো মাথা মাৰি থাক অ সেইবিলাকে মথাে মাৰ ল'ৰা ছোৱালী বিলাক
আহ,
তাকে
সিটো খালে মানেিকে কি হয় সিহঁতৰ ভোকতটো নাইকিয়া হৈ যায়
স হয় দিয়া কি কিমান দিনৰ
উম, বনোৱা যায় অ', অ', তেলত
দি বহুত দিন অ', কিমান দিনৰ আগতে বনাব তোমাক সেইবিলাক পেকিং কৰি থৈ দিব আৰু তোমাক সেই মচলা লগা বস্তু বস্তুবিলাক খায় সিহঁতৰ লিভাৰবিলাক
অ', অ', সেইটয়ে কথা সিহঁতৰ সেই ভোকটো নাইকিয় গৈ পেলাই তাৰ ফলত সিহঁতৰ ভাত নোখোৱা হৈ যায়
অনে খাই নহয় এতিয়া খাবলৈ ইচ্ছা নকৰে সেইকাৰণে আজিকালি, আজিকালি তমান ল'ৰা ছোৱালী বিলাক চাবাচোন চব ক্ষীণ ক্ষীণ তোমাৰ স্বাস্থ্য পাতি একেবাৰে নাইকিয়া হৈ গৈছে নহয় ন চব এই পেকেট খোৱাটো
যিটো বস্তু খাব লাগে সেইটো নাখায় আৰু যিটো খাব নালাগে সেইটো খায়
ক'লেও নুশুনে ল'ৰা ছোৱালী বিলাক হয়নে কথা ক'লেও শুনা ন শুনা নুশুনা হৈ থকা হৈছে সিহঁতক লৈ চিন্তাও লগা হৈছে ৰবা এতিয়া
লাগিবই দিয়াচোন নিজে ল'ৰা ছোৱালী কেইটা টুলি পেলাই এতিয়া গম পোৱা নাই জানো। সিহঁতৰ ভালটোৱেতো চিন্তা কৰোঁ।
তাকে কওঁ আগতে আমাক বোলো খাবলে খাবলৈ বিচাৰি ফুৰিলে কিবা কিবি ক'ৰবাত মাহঁতে ন পিঠাগুড়ি লাও, কিবা লাও কল সানি তেনেকে লাও দিছিলে।
উ
কেতো দূৰৰ কথা অ' সেইবিলাক মানে বস্তু ভাল আছিলে, তাকে। কিন্তু এতিয়া বোলে সেইবিলাক বস্তু সিহঁত তে ইচ্ছা নকৰে খাবলৈ। এতিয়া তোমাক অনে খাই এতিয়া তোমাক ই মেগী মাথা মাৰিব। অ' ক'ত পাঁচ্তা আছে সেয়া মাথা মাৰিব। কি কি কি নাম নাজানে এতিয়া। ক্ষতি কৰে ই তোমাৰ এইবিলাক যে বস্তু পেকেটৰ হয় কিবা হয় এইবিলাকে তোমাৰ দেহাটো ক্ষতিয়ে কৰে কোনো ধৰণৰ তোমাৰ ভিটামিন নাপায় সিহঁতৰ মুখৰ সোৱাদৰ লগত হে খাই গম পাইছা সিহঁতৰ হেৰিবিলাক অ' সোৱাদ টো লয় পেটত অপকাৰ কৰে সেইটোৱে। কিন্তু আমাৰ তই আমাৰ নিচিনা বোলো হ'ব-হ'ব লাগে সিহঁতৰ মানে হেনো
তাকে।
ইমান হেৰি আছিলে।
মানে আমাৰ দিনত এইবোৰ ইমান এনেকে ওলোৱা নাছিলে, বিস্কুটটোহে ওলাইছিলে ন'? আৰু বিস্কুটটো আমাৰ মাহঁতে বিস্কুটটো আমাক তেনেকে খাবলৈ নিদিয়ে আমাৰতো ঘৰত
তেতিয়া তাকে কৈছোঁ তেতিয়া মানে কি হয় আগত কিনা বস্তু পা দূৰতো থাকা যায় দিয়াচোন ন'। এতিয়া লাষ্ট আচলতে তোমাৰ স্কুল নিলেও সিহঁতক দিবই লাগিব, স্কুলৰ পৰা আহোতেও তোমাক এই বৰফ খাব। কিবা খাব, সিহঁতৰ ভোকবিলাক নাইকিয়া হয়, গম পাইছা?
ভাতকেইটা ঘৰত গৈ ভালকে নাখায় গে। আৰু, আগতে আমাক মাহঁতে চাহ দিলে কি কৰে জলপান অকন দিয়ে কৰাই হওক।
অ', সেইটোৱে সেইবিলাক প্ৰিয় খাদ্য আছিল, গম পাইছা? অ', সেই কৰা নেখায় নেখায় এতিয়া তোমাৰ সেয়া কিমান কি লাগিব দেখা নায়। কেল্লগছ কিবা কিবি, তাকে ভাবোঁ কেতিয়াবা মোক বোলো দিন কাল গ'ল আকাশ পাতাল পাৰ্থক্য হ'ল আগৰ দিনৰ, আমি আগতে এইবিলাক বস্তু নাপ পাইছিলোঁ আমাৰ বস্তু বিলাকে
তাকেতো, সেইবোৰ খাইছিলোঁ যদি আমাৰ বেমাৰ আজাৰ নাছিলে। কিন্তু এতিয়া যিবোৰ খাইছে ল'ৰা ছোৱালী চব, চব বেমাৰ ন'।
সেইটোৱে এতিয়া কিন্তু ল'ৰা ছোৱালী বিলাক তুমি, যিমান পইচা খৰচ কৰি খোৱা-বোৱা নামত খৰচ কৰা তাৰ উপৰি তোমাক সিহঁতে ভিটামিনো নেপায়। কোনে পায়। তাৰ ফলত তোমাৰ সিহঁতৰ
স্কিনৰহে প্ৰব্লেম ছালৰহে
নক'বা একেবাৰে ক'বলৈ হেৰি নাই।
গাত বোলে কেলচিয়ামহে নাথাকে। আমাৰ মাহঁতে কি কচু-চচু। অ' আমাৰ মাহতে কচু বনাব। উম, দাইলটো খুব কমেই বনাই, শাক-পাচলি বনাই।
সেইটোয়ে, এতিয়া তোমাৰ মাছ-মাংসৰ বিচ চ অ' মাছ-মাংস তোমাৰ বিচাৰিব এতিয়া। সেইটোৱে আজিকালি যে, মই তাকে ভাবো ভাবিছো, অভ্যাস কৈছো ৰ'বা। মই ল'ৰাক বোলো ৰাতিপুৱা তুমি এই খালী ভাত বনাই বোলা তোমাৰ।
অহ'।
হয় কণী এটা আমলেট কৰি বা বইল কৰি দিও। পানী ঢালি ভাত খাওঁ অভ্যাস কৈ দিছো। অভ্যাসটো কৰা বোলো এতিয়াৰ পা।
অ' তাকে।
পৰিছে যিহেতু হয়। এই গৰমত তুমি বোলো গৰমে-গৰমে, ৰাতিপুৱা টাইমতো তেনেকে খুৱাই পঠাম মই, তাৰ পৰা দোপৰীয়া স্কুল অ' স্কুলৰ পৰা অহালে তেতিয়া বেলেগ আকৌ আইটেম বনাই থৈ দিওঁ। ৰাতিপুৱা মানে সদ-ধৰ ও লাগে। চব সকলো যাব লাগে সেইখিনি সময়ত ম ভাত ভাজি মানে কণী-চণীত অহ' ডিম থাকিলে তোমাৰ তেনে কেইদিন মান অভ্যাসটো হওক বাপেকক কৈছে, একো নহয়। এই চাউনী তুমি খালি তেল তল নিদিয়াকে যদি খাই গৈছা সেইটো অপকাৰ নকৰে বোলো ভালহে এহেচানীটো তেনেকেই খুৱাই পঠাওঁ।
মই কেতিয়াবা মানে দৌৰা-দৌৰি হ'লে, কি কৰো আলু অ' আলুকে অকন ভাজি দিও বা আলু অকন দাইলত দুটা দি পেলাই কনীও বইল কৰি পেলাই পিটিকা কৰি দিওঁ।
অ 'সেনেকে দিবা সেই চাউনীটো তোমাৰ তেনেকে খালে দিনটোৰ কাৰণে তেওঁ কথাটো কৈছোঁ। তো ভাল হয় থাকে।
অ' পিছত যিয়ে নাখাওক আৰু সুস্থ হৈ থাকিব ন।
সুস্থ হৈ থাকিব পিছত তোমাৰ তেল, মছলা কিবা-কিবি খালেও ইমান অপকাৰ নকৰে। ৰাতি
অও'।
নহয়গৈ তোমাৰ এচাউনি তেনেকৈ দিবাই, তেতিয়া তুমি অৱ ল'ৰা-ছোৱালী অভ্যাসটো অভ্যাস আৰু বিশেষকে গৰম দিন কেই দাদা অ' ঠাণ্ডা দিন হ'লেতো খোৱা নাযায়, তেতিয়াতো চব গৰমে-গৰমে দিয়া যায় ন। সেই তাকে। এ তেনেকে দিবা মাজে-মাজে গৰমৰ গৰ দিন কেইটাত।
অ' অ' অ' অ'। অ ঠিক আছে দিয়া, মই এগৰাকী আহিছে। অ' অ' ঠিক আছে দিয়া।